হেল্ল'?
হয়!
হেল্ল'?
হয়! শুনিছেনে।
অ'! শুনা পাইছোঁ।
হয়, হয়। কি কৰি আছে?
অ'! এইয়া এই ভাত খালোঁ এই মাত্ৰ। ৰাতিৰ ভাত সাঁজ। এতিয়া এনেই আছোঁ অকমান। আপুনি খালে নে? অ'! অকমান দেৰিকে শুম।
হয়! মোৰ, কৰোঁ।
অ'! ঠিকে আছে দিয়ক।
অ'! কি? উম! বি বিষয়ে কথা পাতিম তাকে। আ আজি মটন বনালোঁ। আজি ছাগলী মাংস বনালোঁ। তাৰপিছত, অকমান নাম শুনালোঁ। মাছৰ খাৰ আৰু ছাগলীৰ মাংস অলপ বনালোঁ। হয়, হয়। আপোনালোকৰ বা কি বনালে?
আমাৰ সেই, পৰঠা বনাইছিলোঁ, দুপৰীয়াৰে দালি অকমান আাছিল। সিখিনিয়ে গৰম কৰি, কৰি তাৰপিছত আটাৰ লগত এ একেলগে মাৰি, সেই, দি পৰঠা বনালোঁ। তাৰপিছত, আলু ভাজি
অ'! অ'! সি
উম! আজি অকমান ওলাই গৈছিলোঁ, ৰ'ব ঘৰৰ পৰা। ওলাই গৈছিলোঁ হে এই গুৱাহাটী খনৰ অৱস্থাত দেখি দুখে লাগি গ'ল। ইমান লেতেৰা কৰি থৈছে চব চাৰিওফালে। নতুন পাৰ্কখন যে, উজান বজাৰত তাতে গৈছিলোঁ।
অ'
ইমান লেতেৰা কৰি থৈছে উম মানুহখিনিয়ে মানে যতেই যায় তাতেই জাবৰ জোথৰ পেলাই থৈ আহে
হয় হয় হয় পৰিষ্কাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে বাৰু
উম এই চৰকাৰে ইমান খিনি কৰিলে স্বচ্ছতা অভিযান এই একো লাভ নহ'ল
তাকে মানুহে নিজে নিজে পৰিষ্কাৰ নকৰিলে চাফ চিকুণ নহ'বই আৰু চাফ উম তেতিয়াহলে আমি অকণমান চাফ চিকুণৰ ওপৰতে কথা পাতো নেকি
অ অ তাকেই ভাবিছো আজিকালি বহুত দৰকাৰী হৈছে এইটো বিষয়ত কথা পতাতো
হয় হয় দেচোন আপুনি কি জানে
স্বচ্ছতা অভিযানতো এনেইতো এয়া আমাৰ যিখন চৰকাৰ এতিয়া আছে মানে চলিত চৰকাৰখন সিহঁতৰ দ্বাৰাই আৰম্ভ কৰা গৈছিল দুই হাজাৰ চৈধ্য চনত কৰা গৈছিল নেকি উ চনটো ভালকে মনত নাই আপুনি জানে নেকি চন টো
এই দুই হাজাৰ চৈধ্য মই এনে গম পাওঁ আৰু উ দুহেজাৰ চৈধ্যয়েই চৈধয়েই হয় ম চৈধ্য পৰাই আৰম্ভ হৈছে
হয় হয় আহ অ তাকে মানে চৰকাৰ আহি যে প্ৰথমবাৰ নিৰ্বাচন যেতিয়া জিকিছিল সেইবাৰেই আৰম্ভ কৰি দিছিল উ
হয় হয় এই মহাত্মা গান্ধীৰ জন্মদিনা দুহেজাৰ চৈধ্য পৰা আৰম্ভ হৈছিল
অ হয় হয় হয় হয় হয় ঠিকে কৈছে তাৰমানে সেই বছৰ চাগে এনেকোৱা এটা আহ হেৰি কৰিছিল নেকি অহা পাঁচ বছৰ মানে দুহেজাৰ উনৈশৰ ভিতৰত মানে ভাৰতখন এখন মানে স্বচ্ছ স্বচ্ছতামূলক দেশ হিচাপে স্বীকৃতি পাব আৰু তেনেকোৱাত টা লক্ষ্য ৰাখিহে আৰম্ভ কৰিছিল হয়
চ আছিল বাবে
অ অ
উ কিন্তু হৈছে জানো
মোক তাকেতো এতিয়াতো চৈধ্য দুহেজাৰ চৈধ্যয়ৰ পৰা বাৰ বছৰে হ'ল দিয়কচোন এতিয়া কিন্তু দিনক‌ দিনে পৰিস্থিতি তে বেয়াৰ ফালেহে যোৱা দেখিছো মই, সিহঁতে চৰকাৰৰ ভুল নাই বাৰু খিনি সাধাৰণ মানুহ জনতা সিহঁতৰে মানে হয় হয় স্বচ্ছতাৰ প্ৰতি একো ধ্যান নাই তথাপিও আমি উত্তৰ পূৰ্বাঞ্চলত আছো নৰ্থ ইষ্টত আছো সেইকাৰণে অকমান ইয়াৰ হেৰিতটো কমে জাবৰ জোথৰ এইখিনি মই বাকী খিনি কেতিয়াবা, কেতিয়াবা কেতিয়াবা চাও নহয় অনলাইনত বাকী যিবোৰ অ পৰ্যটন
হয় হেল্ল' হেল্ল হেল্ল' হেল্ল' যোগাযোগ বিচ্ছিন্ন হল নেকি? হেল্ল'